হেল্ল' শুনিছানে শুনিছানে হেল শুনিছানে হেল্ল' শুনিছা নাই
অ শুনিছা নাই শুনিছানে
হেল্ল'
শুনিছা নে
এতিয়াহে শুনিছো
অহ
মাজত বহিল ল অ তেতিয়া মাতো আহাই নাই এতিয়াহে আহিছে
কি কৰিছা
বহি আছো
অ
বহি আগত নহয় অথনি তোমাৰ লগত কথা পতা পিছতেই
ঔই ভাবিছো তাৰ ম অথনি মাতিছিলো নে আহিলে চাহকণ খাব, একো কোৱা নাই শুলো উঠিছো
ছোৱাল
হেৰি এটা হল নহয় হয়
কি?
এই তোমাৰ মে খেলাখনত মই পট পটি খোৱাই পেলালো নহয়।
হয়নে?
আকৌ এতিয়া খুলিছো
ন মজা।
তোৰ সেইটোৱে
মই ভাবিছো দেই মই ভাবিছো কেলে ইমান চুটি চুটি লাগিছে। তাৰ পিছতহে চাইছো
দুইটা চাইডে খুৱলা নে এটা চাইডে খুৱাইছা?
দুইতা চাইদে খোৱালো।
মায়ে যে দিছিলে কাপুৰযোৰ।
কেলে
পৰহি মেখলা খনত পতি খুৱাব লাগে। খাইছে মেখেলাখন বিহুতজে দিছে
তাৰ পিছত আকৌ হেৰি কৰি খুলিছো আকৌ ৰাতিহে নহলে হৈ গলগৈ। আগবেলাতে চাদৰ মেখেলা খন হৈ তেতিয়া
ফুল মাজত নেদেখিলে ন মেখেলাখন মেখেলাখনৰ মাজত ফুল নাই ন সাদৰ খনৰ মাজতে খুলিছিলে।
অ চাদৰ খনত মই আকৌ ফুল নাই বুলি দুইখন একে হাত কণ ন আছিলো
নহয় মন আছে আইগত থৈ আগে পুৱে ঘৰত এনেকুৱা
তেনেকুৱা হল মানে ঠাইতে পাই পেলাই মানে মই চাদৰ খন নানিলো এই বিশষ্ণাৱলে মেখেলা খননে চাবা পত- সিকেইটা জইন কৰিছিল ন
আহ।
আগলে মেখেলাকে-
কি দিছ? নহয় এবাৰ মে- কে চাদৰ ম এখনকে চাদৰ বুলি পিন্ধি আহি লওঁ এব ঘূৰি আকৌ চাদৰ খন পিন্ধিম।
অ খুলিৰে দুখ পঠ আছ
চিলাই দিলে- হ আছে বাইদেউ কাল ন
জানো ক হলে গুলগে,
উম ব- ক'ব লগত নে
অহ।
উম।
গাঁও ব হে,
মুনবৌয়ে মিছ কল মাৰিছিলে, মিছ কল মানে মই মাৰ লগত কথা পাতি পতি আছিলো।
অ অ
ন
মোক কৈছে কৈছে অ এহেদি পুৰা কথা পাতি আছে বুলি ভাবিছে। ই কাইলৰ পৰা আমি প্লেন পাতিছিলো হে।
তাকেহে। কাইলৈ পহিলে নহব।
উম। আমি যাম‌ আও।
আহ?
আমিয়ে যাম।
নে পেলাবি। উম।
এই তোমালোকৰ ঘৰ, কাষ বোৱাৰীজনী আছে নাই?
কাষৰ বোৱাৰী সৰুজনী নাই, ডাঙৰজনীহে আছে।
ডাঙৰজনীৰ লগতে মোৰ কানেকচন এটা আছে।
অ', কি, কি আছে দাক বা কি আছে? য়োগা সেইটো তহঁতিও কৰিব পাৰ। চবেই কৰিব পাৰে। আমাৰ লৱাহঁতেও কৰিব পাৰে।
উম।
নহ'ব ন সেইবোৰ, মই মনে মনে কানেকন মিললে আমিও জানিব লাগিব।
মোক ৰক্ষা দিয়া নাই, বুবুৱে।
হয়নে? টকা মাৰিলে। মানে পইচা লাগিবই পঁচিছাৰ। মোৰ দুখৰ আহিলে চাৰ্টিফিকেট, এখনকেও নহয়, দুখ অ'। দেলি আহিবা, আজিও আহিছা। আজি যদি মই আকৌ ফুৰাই দি ন আকৌ আহিবা। মই এইফালে য়গা কৰাই নাই।
আমাৰ দেখোন কিছুমানে সৌ গছ পুলিওৱা ফটোকে দিছে সফালে।
এতিয়া ৰাতি ভাতকেইটা খাবলৈকে মাতিব। পাওঁ।
ভাত খাবলে একোয়েই নাই নহয়।
যাবা বুনিয়া মুজিয়া পঞ্চছ টকা লৈ গিছিলি যে।
অ' দালিও নিদিয়া হৈছে, চেনিও নিদিয়া হ'ল। নিমখো নিদিয়া হ'ল। হেৰিয়ে খাবা, নাইয়ে চাগে নিম-নিমখ, দালি, চেনি নাইয়ে চাগে। উম, হ'ব মই এই ভাত তে আমি পানীয়ে দিলেই হ'ল।
অ'। আৰু সেই তুমি যে পুৱা কল নিচা ফোৱা কলগিতাকে পিটিকা কৰি দিব পাৰিব।
অ, ৰ পোৱা পোৱা অকল বইল কৰিবা সেই ভাততে দি পেলাই।
অহ।
নিমখ। সেই লৈ যাম বাৰু তোমালোকৰ নাই।
ই', তেতিয়াহলে আমি হেৰি পাতিছিলো নহয়। চিনেমা চুপা চুপি। চুপা চুপি।
অ পাৰি নহয় আজিয়ে কাইলেহে। নাই।
ই কাইলৈ কথাই পাতিছিলো।
এ কাইলে নহব পঢ়হিলেহে হ'ব।
এ আমি আকৌ পাতিছে আছো কাৰণে চালে এনে কি এনে।
সুধিবা, সুধিবা।
পৰহিলে আকৌ নহ'ব নহয়।
কেলে?
পৰহিলে নামঘৰত হেৰি আছে যে।
তাৰ পিছদিনাখন হব। তেনেকুৱা নকৰিবা মই বহুত দুখ পাম নহয়
তুমি তুমি মানুহজনৰ লগতে যাবা আকৌ
ই তেখেতে নিব হৈ য়া
এনেহেন হেৰি থাকোতে তুমি ইমান এনেহেন মানুহ থাকোতে তুমি কি অপমান কৰিছা
তোমাৰ তোমাৰ অ
হ কি কথা ব
তোমাৰ প্ৰিয়জন অ লগত মোৰ পত নিমিলে নহয়
উম হু হু তেনেকুৱা হলে কেনেকে হ'বা
অ
এনেকে হলে কেনেকে হল ক সৰুই কোনফালে গ'ল
সৌ বোৱাইৰে হে মানুহটোৱে কবালৈ গৈ যাব পাৰিলে গৈছে
অ
পইচা উওলিয়াবলৈ
উম
নি নিব ফুলকে
বেলেগ ঘুইছা
বেলেগা সিহঁতে দিন আৰু তাৰ পিছত দে কিবা ডাঙৰ হাল ঘুৰিব আৰু কিন্তু পিছত মোৰ যাওঁ ভাল লকে সেইটোয়ে দিনা এনজয় কৰক এনজয় কৰকেই দুবছৰ অ আছো নহয় আকৌ মই কৈছো লৰাোক লৰাটোক আমাৰ ফালে চৈ যাব আৰু
এঞজ কাই দুচৰ নথকা শুন উঠাই দিব
হন উঠাই দি নকোব হ হেৰি মই কৈছো ল'ৰাটোক কামৰ ফালেকে দি থৈ যাব আপোনালোকে এনজয় কৰিব আৰু লৰা থাকিলে ব থৈ য কৰক কৰক আমাৰ নাইকিয়া মানুহ আৰু
উম উম।
হয় নে নহয়? আইটো বা অ' নাই সি। কাকলি ঘৰত
বহুত দিনৰ মূৰত
আছে, শেৱালী উম।
ভাত খালা নে নাই?
ভাত খালো অঠনি। ভাত যেনে তেনেহে খাবলৈ পালো।
পিছত হে সঁচা।
উম এ কৰবাৰ বাঁহ আনিছে। ভাত খাই বৈ
এতিয়া এতিয়া ৰাতি সাজ গোটাব হলেই?
তাকে সেই কাৰণে কৈছোঁ, ৰাতি ৰাতি সাজকে খাবলৈকে মাতা নিকি? কি বুলি?
ৰাতি সাঁজ মই তালৈকে যাও নেকি? বন বনামও, খামও। হয় নাই? সেই টোৱেই মোৰ লাভ হব।
আহ।
সে সেইটোয়ে মোৰ লাভ
তুমি বনাইও দিবাহি।
উম।
পুৱা কল আছেই, বিহ জল বিহ জলকীয়া আছেই, লাগে, মাক নুচুবিগৈ, থ মগ থ। উম। পুৰা কল আছেই, বিহ জলকীয়া তেল পুৰা কল বইল কৰি, বিহ জলকীয়া তেল অকণ দি আৰু উম, পিটিকা কৰি লোৱা আৰু, মোৰ কাৰনে পোৰা কল
মৎস্য কুৰ্ম যি পায় লৈ আহিবলৈ।
আ।
চা। বাকী খবৰ খাতি কেনেকুৱা তোমালোক ঘৰ
আছো আৰু যেনে তেনে, মৰা এলাহঁতে।
সেই তেনেকে নক'বাচোন।
তেনেকেই ক'বলাগিব আৰু এতিয়া।
উম। তেনেকেই নকবা বহুত দুখ লাগে নহয়।
উম। দুখ নকৰিবা, মোৰ দুখ-মোৰ দুখত তুমি দুখী নহ'বা।
উম তাককেহে।
কুলি মাত শুনিহে নে
শুনিছো অ'।
উম, কিমান ধুনীয়াকে মাতিছে। বহাগ অহা আগতেহে মাতিছে, বাৰিষা যেন নহয়।
এফালে বাইদেৱে ফোন মাৰি আছে। উম্।
আগফালে দি আইচস্কিম গৈছে।
নাখাওঁ আইচক্ৰীম মই বেয়া পাওঁ। আইসক্ৰীম খাবলে তিতা,
টেষ্ট কৰি পেলাই।
তাকে হে, যোৱা- যোৱা মইও যাম
হ'ব দিয়া ৰাখিছো। তেনেহলে, উম-উম